হেল্ল'
হেল্ল'
হেল্ল' অ
অ কি অ আহিছে এইটো স্পীকাৰত হৈছ এইটো কিয় স্পীকাৰত হৈছে বা
ভালে আছো দিয়া স্পীকাৰতে হ'লে অলপমান মানে মাতটো ভাল আহে আৰু
অ হয় নেকি
অ ঠিকে আছে তুমি ভাত চাত খালা
অ অ খালো তুমি খালা
মই এতিয়া জাষ্ট খাই উঠিছো আৰু
অঁ
সেয়াই আৰু বাক বাকী তুমি আজিকালি কি কৰি আছা এনে
আজিকালিতো মই মানে ঘূৰিয়ে ফুৰিছো আৰু এইকেইদিন মানে মোৰ ভিডিঅ' শ্বুট কৰিব আছে যে মোৰ মানে ব্ৰেণ্ডজৰ বহুত
কাপোৰৰ বেলেগ বেলেগ ভিডিঅ' শ্বুট কৰিব আছে তো মোৰ মানে ঘূৰি ফুৰাই হৈছে আৰু ভিডিঅ কাৰণে
অ আচ্ছা মানে তুমি ভিডিঅ' শ্বুট কৰিবলে মানে অলপমান ট্ৰেভেল কৰিব লগা হয় ন
অ মানে অ মানে মই এতিয়া ঘৰত বনাব পাৰো কিন্তু ঘৰত মানে এতিয়া অ মানে ইয়াত মোৰ গোটেই বস্তুবোৰ নাই ন সেইকাৰণে ঘৰত নাই পাৰা আৰু বাহিৰত যাই একবাৰ পাৰ্কত নহলে এনেকে ৰাস্তা ক'বাত মানে ভাল লোকেচন চাই চাই আৰু নহলে কিবা কেফে এনেকে ভাল লোকেশচন চাই চাই মানে মই অলপ কৰিব লগা হৈছে
অ আচ্ছা আচ্ছা বুজিছো অ মানে কি ভিডঅটো অলপমান ভালকেও দেখাব লাগে ন ক্ৰিয়েটিভ টাইপ সেইকাৰণে মানে কেফে বাগেৰাত গৈ পেলাই কৰিলে ভাল আৰু
অ সেইটোয়ে মানে ভাল এতিয়া ভাল ভিডিঅ' তুটো মইয়ে পষ্ট কৰিম ন ত মোৰ আই ডি থাকিব তো মোৰ আইডিত থাকিলে তো মানে ভালকে বনালে বেছি ভালকে মানে মানুহবোৰ দেখিবই সেইবোৰ ভিডিঅ' টো
অ সেইটোয়েতো দেখিবই বাৰু
সেইকাৰণে মানে অলপ ভালকে বনাব চেষ্টা কৰিছো আৰু
আচ্ছা আচ্ছা ঠিকে আছে এনেকে কৰিব লাগে ন ভিডিঅ' বিলাক শ্বুট কৰিব লাগে
সেইটোৱে ভিডিঅ' বোৰ শ্বুট কৰিছো বাৰু তাৰপিছত মানে এনেকে ভালকে লোকেশচন বোৰ চাই লৈছো ভাল ভাল লোকেচনতে বনাইছো আৰু সেইকাৰণে মানে অলপ ট্ৰেভেল কৰা হৈ গৈছে বাৰু
আচ্ছা আচ্ছা এনেই তুমি মানে অ অসমতে বনালে নে বাহিৰতো যোৱা মানে এনেকে বনাবলে শ্বুট কৰিব
অ এতিয়া কাৰণটো মই অসমতে বনাইছো আৰু মানে এতিয়া ঘৰৰ ফালৰ পৰায় বাকী এনেকে বাহিৰত যোৱা কৰা নাই এতিয়ালৈকে কাৰণ মোৰ এতিয়া কলেজ আছে ন ত কলেজটো এৰি মই মানে বেলেগ শ্বুট শ্বুটটৰ কাৰণে মই ক'ৰবাত বেলেগতো যাব নোৱাৰো কাৰণে
অ, আচ্ছা, আচ্ছা, গম পাইছোঁ, ‌ঠিকে আছে বাৰু, মই এনে ঘুৰিবলেও যাম বাৰু, আৰু যেতিয়া মই ঘুৰিব যাওঁ ন তেতিয়া মানে মই এনেই ইন্ষ্টাগ্ৰামত যে ভ্লগ বিলাক এৰে যে, এই তোমাৰ এনেকে যোৱা, য'তে ত'তে যোৱা অ', সেইবিলাক ভিডিঅ' এৰো আৰু ভালেই খিনি ভিউছ আহে মোৰ মানে, ফলোৱাৰ্ছো আছে মানে তিনি, তিনি হাজাৰ মান আছে আৰু
অ', অ', ত মানে ট্ৰেভেল্ ভ্লোগছবোৰ বনাই দিয়া ন ঘুৰিব গ'লে?
অ', ট্ৰেভেল ভ্লোগছবিলাক বনাও, আৰু মানে ভা গৰমত মোক মানে ফুৰিব ভাল লাগে মানে, আৰু মা পাপাইও দিয়ে মানে ঘুৰিব মানে এনে ঘৰত বহি মানে আমনি লাগি থাকে ন মোৰ, আৰু মানে মাজত তে মোৰ কিবা এটা বেমাৰ হৈছিলে মানে অলপমান এনজাইটি বাগেৰা ডিপ্ৰেচনত গৈছিলোঁ ন চ' সেইকাৰণে মানে ঘৰৰ মানুহে মানে এতিয়া ঘৰত থাকিব নিদিয়ে মানে মই য'তে ভাল পাওঁ তাতে যাব দিয়ে আৰু।
অ', অ', মানে ভালে আৰু দিয়া এনেকে ঘূৰিছা তোমাৰ মানে ফ্ৰেচ হৈছে ন তোমাৰ এতিয়া ষ্ট্ৰেচ বোৰ নাই এনেকে ঘুৰি থাকিলে ষ্ট্ৰেছ বোৰ নাথাকে, ভালেই হৈছে দি
অ', সেইটোয়ে ষ্ট্ৰেচ বোৰ নাথাকে ন, ষ্ট্ৰেচ, মই একদম মানে ফ্ৰী মানে আৰু। য'তে যাওঁ তাতে যাব দিয়ে, আৰু ফুৰি মাজতে তোমাৰ মই হেৰিত গৈ আহিছোঁ তোমাৰ, এ কাশ্মীৰ গৈ আহিছিলোঁ।
কিয়নো?
অ', বহুত ধুনীয়া আছে জেগাতো তোমাৰ, কাশ্মীৰত একেবাৰে লম্বা লম্বা গছ আছে আকৌ তোমাৰ প, একেবাৰে নদী আছে, পণ্ড আছে, পণ্ড খিনিও কি ধুনীয়া ধুনীয়া। ঠাণ্ডা জাগাতো, মই তুমি তাত গৈ যে গৰম দিনতো তাত গৈ মানে তুমি ঠাণ্ডাই পাবা জানা।
অ', মানে জাগা ঠাণ্ডা ন, এতিয়া তুমি, অ' তুমি যাওঁতে বৰফ পৰি আছিল নেকি?
অ', মই যাওঁতে যে তোমাৰ বৰফ পৰি আছিলে।
উ বা ইমান ধুনীয়া ন, মানে বৰফ খিনি দেখি বহুত ধুনীয়া লাগে আৰু মানে ঠাণ্ডা টাইমতটো এনেকে ঠাণ্ডা দিনত
হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
অ', হেল্ল' শুনিছা?
অ', শুনিছা অ', মোক
অ', অ', মানে মাজতে চাগে টাৱাৰটো গুচি গৈছিলে।
অ', অ', হ'ব পাৰে।
তুমি কি কৈ আছিল আকৌ ক'ব পাৰিবা নেকি?
অ', মই কৈছিলোঁ কি মানে এনেকে ঠাণ্ডা দিনত ঘূৰি ভাল লাগে ন বৰফ থাকা জাগাত মানে তুমি এতিয়া বৰফৰ লগত খেলিব পাৰা তোমাৰ মানে একদম ফ্ৰেছ ফ্ৰেছ ফিল হয় আৰু এনেকে ঠাণ্ডা ঠাণ্ডা দিনত ঘূৰিব গ'লে।
অ', সেইটোয়ে ঠাণ্ডা ঠাণ্ডা লাগে। আকৌ তোমাৰ তাত জানা এনেকে পোৱালী বিলাকে যেতিয়া খেলে ন মানে সেইফালেতো ইমান স্কুলবিলাকতো আছে মানে কিন্তু তাত বেছিভাগতো গাঁৱে আছে ন পাহাৰী এলেকা এইবিলাক আছে। তাত মানে পোৱালী বিলাকে ক্ৰিকেট খেলে ক্ৰিকেট জান এনেকে মানে পাহাৰৰ মাজত তে খেনে ক্ৰিকেটিয়ে একেবাৰে বল মাৰে পাহাৰৰ ওপৰত যাই গৈ, তাৰাপা এনেকে লৈ আনে, আকৌ বল মাৰে তেনেকে ভাল লাগে চাই।
অ', ইমান ধুনীয়া জেগা ন ঘূৰিব গ'লা তুমি তুমি ভাল পালানে ঘূৰি?
অ', মই বহুত ভাল পালোঁ, আৰু তাত জানা তোমাৰ মানে অ তাত মানে ভাল ভাল যোনবিলাক ৰেষ্টুৰেণ্ট আছে ন। তাত মানে ডাঙৰ ডাঙৰ চেলিব্ৰিটি বিলাকো আছে মোৰ মানে, মই যাতে চেলিব্ৰিটি এজনক লগ ধৰিছিলোঁ, তাতে মানে ফটোশ্বুট এনে কৰিললোঁ। চেলিব্ৰিটিজন আৰু চেলিব্ৰিটিজনো ভাল আছিলে আমাৰ বলিউডৰে হয় চেলিব্ৰিটিজন। ভাল আছিলে দে। অ', সেইটো মই তুমাৰ পাহৰি বাৰু পাহৰিলোঁ বাৰু কিন্তু বহুত ভাল চেলিব্ৰিটি এজন আছিল।
অ', হয় নেকি অ', ভালে দিয়া।
সেইটোৱেই বাকী তুমি এনে কেতিয়াবা গৈছাঁ নেকি কাশ্মীৰৰ ফালে?
কাশ্মীৰৰ ফালে মানে এনে আমি ঘূৰিব গৈছিলোঁ বাৰু। পাপা লগত মাতে মা মাহঁতৰ লগত ফেমিলিৰ লগত গৈছিলোঁ এনে।
অ', ফেমিলি মৰ লগত গৈছা। ঠিকে আছে ফেমিলিৰ লগতে যাব লাগে ইমান দূৰ মানে, মই তোমাৰ তোমাৰ অকলে গৈছিলোঁ ঘূৰিব।
অ', তুমি অকলে গৈছাঁ চ'ল' ট্ৰিপ মাৰি আহিছা মানে।
অ', মই চলো ট্ৰিপ মাৰি আছোঁ। মানে ঘৰত মানে কি অলপমান পাপাৰো অফিচ থাকে, আৰু মাও ঘৰ কাম থাকে ন ভাইটিটো স্কুল থাকে, সেইকাৰণে মানে মই অকলে গৈ আহিলোঁ আৰু মানে মোৰ মানে অকলে ঘূৰিব বেছি ভাল লাগে সেইকাৰণে মানে অকলে গ'লো আৰু।
অকলে অকলে ভাল, মানে তুমাৰ নতুন এক্সপিৰিয়েঞ্চ এটা হয় অকল ঘূৰিলে ভাল বাৰু।
অ', সেইটোৱেইটো।
ভালে দিয়া অকলে গৈছাঁ আৰু কেনেকে গৈছিলাঁ তুমি।
মই তোমাৰ হেৰিত গৈছিলোঁ যেনেকে ইয়াৰ পৰা তোমাৰ গুৱাহাটীলৈকে গৈছিলোঁ ট্ৰেইনত গৈছিলোঁ। তাৰপিছত গুৱাহাটীৰ পৰা ডাইৰেক্ট তোমাৰ দিল্লী লৈ পেলাই ট্ৰেইন এটা আছিলে হা।
অ'।
দিল্লীলৈকে গলোঁ তাৰ পিছত দিল্লীৰ পৰা মানে, ট্ৰেইনটো তোমাৰ কাশ্মীৰলৈকে নাযায় ন পুৰা তোমাৰ। পাঞ্জাবলৈকে যে গৈছিলে, ত মানে পঞ্জাৱৰ পৰা আকৌ তালে বেলেগ বাছ ধৰিব লগা হ'ল চ' মই এটা কাম কৰিলোঁ, ডাইৰেক্ট মই ফ্লাইট লৈ দিল্লী ৰ পৰা কাশ্মীৰলৈকে ফ্লাইটতে গ'লো, তাৰপিছত ফ্লাইটটো তোমাৰ জম্মুত ৰখিলে, জম্মু পাই মানে বাছখন লৈ মানে ঘূৰি ঘূৰি ঘূৰি কাশ্মীৰত পালোঁ, আৰু তাত জানা এনেকে ইগলু বিলাক যে হয় যে তোমাৰ ঠাণ্ডা দিনত যে থাকিবলে। তুমি দেখিছাঁ ইগলো বিলাক? তাতে আছিলোঁ মই। হেল্লৌ' অ ঠিকে আছাঁ? হেল্লৌ'